অৱ হয় কি কৰিছা?
এ এয়া তোমাৰ এই ৰাতিপুৱা উঠি গৰম পানী এগিলাচ খাই বহিছো তুমি!
মই বিছনাৰ পৰা উঠাই নাই।
অ অ শুইে আছা নে কি
শুই আছো মানে কালি হেৰি নাই এইটো কি বোলে শুই থকা নাই বাৰু অলপ বহিছোঁ না মানে তোমাৰ কালি কাৰেণ্ট নাই কাৰেণ্টটো হেৰি হ'ল এ বহুত দেৰি লৈকে কাৰেণ্টো নাই তাৰপৰা শুৱালে শুৱালে প্ৰায় বাৰটা মান বাজিলেগে আৰু সেইকাৰণে আজি সাৰ পোৱাও দেৰি মানে পুৰা
একে একে মোৰ কালি গৰম গৰমত মানে কালি শুব পৰা নাই অকণমান খোৱা দেই
অ আৰু বৰ্তমান বৰষুণে গম পাইছা নাই
তাকে তাকে বৰষুণ তোমাক কি হ'ল গম পাইছানে আমাৰ এইফালৰ মানে উ আমাৰ পথাৰক অকণমান দ আছিলে নহয় দ মাটি আছিলে তাৰপিছ তাৰছতে গোটেই পানী হৈ এতিয়া কি হ'ল আমাৰ এইফালে ৰোৱা মানুহবিলাকৰ মানে গোটেই কঠিয়াবোৰ উটাই লৈ গ'ল নহয়
উম বেয়া তেতিয়া অৱস্থা
অ তাৰ পিছতে গৈ মানে গোটেই সোপা একে জেগাতে দমাই দিলোগে কঠীয়া সোপা আনি
কালি আমাক কি হল গম পাইছা তোমাৰ হেৰি আহা আমাৰ আমাৰ কি পঠাৰ মাজেদি এখন নৈ এখন গৈছে হা নৈখন বহুত বেছি ডাঙৰ নহয় বহুত বেছি সৰু নহয় একম মিডিয়াম চাইজ আৰু তোমাৰো ঢল আহিলে মানে তুমি ইপাহ সিপাহ হ'ব নোৱাৰা মানে এনেই নৰ্মেলি তোমাৰ এ অলপমান পানী উঠে আৰু তোমাৰ আধা ফুট মান ধৰা পানী থাকে আৰু একদম নৰ্মেলি তাৰপিছত কালি কি হল মই বাৰু যোৱা নাই বাকী কি মোৰ অ মাহঁত গৈছিলে সেই কলে তেতিয়া গম পাও মইতো ভাত বনা ডিউতি পুৰা ষ্ট্ৰং কে চলি আছে তাৰ পাছত এই হেৰিয়া এইটো বানপানী আহিলে মানে পাহাৰ বৰষুণতটো যেতিয়া বেছিকে দি দিয়ে আমাৰ এইফালে অৱস্থা বেয়া হৈছে তাৰপিছত যিমান খিনি নদীৰ কাষৰীয়া মানুহে ৰুইছিলে গোটেই পুতি মোহাৰি আজৰি কৰিলে তাৰপৰা নৈখনৰ সুতিটো মানে সলনি হৈ গুচি গ'ল
অ
তোমাৰ যেনি গৈ আছিলে সেইফালে দি নগৈ পথাৰ মাজেদি পেলাই মানে অকমান অ হেৰি চাই পেলাই মানে দুৰ্বল জেগাই চাই পেলাই ভাঙি চিঙি সিফালে গুচি গ'ল তাৰ পিছত এই নদীখনৰ মানে দলং এখন আছে দলংখন পোৱা ওচৰতে মানুহ এঘৰ গৰু এৰাল দি থৈছিলে আৰু ঢলত মানে ইমানে হেৰি হ'ল গৰুজনী মানে টনাজত গৰুজনী মৰি থাকিলে
ই তাকে সেই প্ৰাইবোৰ মানে হেৰি হয় তোমাৰ এতিয়া আমাৰ এই সোবনশি হেৰিয়ৰ কাষৰ সেইৰিবিলাকৰ মানুহবিলাকৰ যোয়
অ
এতিয়া আকৌ ৰেড এলাৰ্ট দি দিছে তোমাৰ সেই এন এছ পি চিয়ে পানী এৰিব বোলে মানে আমাৰ লখিমপুৰৰ গোটেই হেৰিয়াত বিভাগীয় কৰ্তৃপক্ষ গোটেই ৰেড এলাৰ্ট দি দিছে মানে গম পাইছা
অ মানে এইবাৰ পানী হোৱা চান্সটো বেছি আছে ৰ
অ পানী মানে কি হৈছে পাহাৰৰ পৰা পানীতো আহিবই ন ইফালৰ পৰা এন এছ পি চি এৰিলে তোমাৰ এন এছ পি চি এৰিলে এন এছ পি চি এৰিলে তোমাৰ কি কৰিব এতিয়া গোটেই চাইডতো পানী চানী গোটেই বোৰটাই লৈ যায় ইমান একচুৱেলি ইমান স্পিডত আহিছে নহয় এন এছ পি চি তোমাৰ তাত পানী শব্দ শুনিলে তুমি ভয় খাই যাবা যে ইমানে মানে পানী শব্দ ইমানেই নেওঁ বুলি। গম পাইছ নে এতিয়া এতিয়া এতিয়া কালি আৰু এটা ঘটনা পালো। এই হেৰিয় বানপানী এই ধেমাজিৰ ফালে কি হ'ল। বানপানী হৰিনা এটা উতি আহিলে কিবা বনৰীয়া হৰিনা। তা পিছত আও। মানুহে হেনো সেইটো মানে ধৰি হেৰি কৰা মানে সেইটো বাদেই হেনো। ধৈ ধৈ ধৈ ধৈ হেনো মাৰি খাই পেলালে গম পাইছা।
তাৰ পিছত ৰাজহুৱাকে মাং মাংস বিতৰণ কৰিছে মই বোলো হৰিণা মাং। খয় বুই তহঁতে আজিৰ দিনত এইটো কাম কৰিব নালাগে নহয় হয় নে নহয়। তাৰপিছত এতিয়া গোটেই সোপাই এতিয়া জেললৈ গৈছে আৰু ধুনীয়াকে বান। বানপানীসময়ত এ বান।
সেইটোয়ে মানে এতিয়া বৰ্তমানৰ মানে এতিয়া। এই অৱস্থা বহুত বেয়া আছিলে মই এতিয়া কালি দেখিছিলো ন। জখন কি আছিল আমাৰ এই দুশ টকা পাৰ হৈ পিলে।